হেল্ল'
হেল্ল'
হেল্ল' উম। এ আছো আৰু উঠিছোই জাষ্ট।
অ খোৱা দেৰি হ'ল মানে
আহ ভাত পানী খালা?
নাইমাকটা উ নাই ম তোমাৰ এতিয়া উঠিছোঁ হে এই অলপ আগত।
কিয় ৰা ৰাতি শোৱা দেৰি হল নেকি?
এই খোৱা দেৰি নাই হোৱা মানে মই পৰহী নুশুলো ৰাতি। ত মই দুদিন মিলাই মানে এডমিট হলো
অ
অলপ বেছিকৈ ফুৰিলে সেইকাৰণে ষোল্ল ঘটামান
অ এতিয়া বৰ্তমান কি কৰি আছা?
এনেই বহি আছোঁ তাৰ বজাই আছিলো দেন দেন তোমাৰ এতিয়াতো কৰি থকা নাই শুই থাকি মই নপঢ়ো এতিয়াও নাই নাই। নাই মই তোমাৰ অলপমান পঢ়িলো পঢ়ি পিনি এৰি দিওঁ আৰু
অ এতিয়া কিবা কৰি আছা জব এনেই
উম নাই মই তোমাৰ বেকাৰ মানুহ
অ', বিক আছা
একছোৱেলি মোৰ স্কপ এটা আছে বাৰু অ মই মানে তোমাৰ ঘৰত বহি খাম
অ বহি খোৱা ভাল ভাল উন্নতি আছে
আছে
অ ভাল ভাল ভ ভাল ভাবিছা
এনেই তুমি অ', চলি আছ
মোৰ মই পঢ়ি আছো বাৰু। এতিয়া মোৰ এটা এক্জামত ব্ৰেক লাগিছিলে কাৰণে ডিগ্ৰীত ছ' এইবাৰ মানে ক্লিয়াৰ কৰিলোঁ পলিটিকেল চাইন্সত এম এ এণ্ট্ৰেন্ঞ্চ একগজাম অঁ
মেজৰ লৈছিলে ন
মেজৰ নহয় বাৰু মোৰ ৰেগুলাৰ ক'ৰ্ছ হয়
উম।
ৰেগুলাৰ ক'ৰ্ছত মোৰ মানে হৰিয়াৰ লাগিছিলে এইবাৰ যেনিবা মই দিলোঁ এক্জামটো এতিয়া এম এ এণ্ট্ৰেঞ্চ এক্জাম হ'ব তিনি তাৰিখে সেইটো কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি
হা
মজা মজা তহতে চিপকাবলৈ তোমাৰ টান আছে তো
তাকেহে চাওঁ ট্ৰাই কৰি।
একচেলি কি যানা অ', এই তোমাৰ এটা এখন দেখিব পিবা না পাছ কৰে ন মানুহে টেন চিটটো পাই যায় আৰামছে যিমানেই হল পাৰ্চেন্টেজ তোমাৰ যদি পয়ত্ৰিশো হল চল্লিশ হল পাই যায়। কিন্তু তেতিয়া। তোমাৰ হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰিবা তেন্তে এতিয়া আছিলি কম্পিটিশ্যন। কিন্তু এতিয়া ষ্টাৰ্ট হয় একদম পুৰা প্ৰতিযোগিতা।
উম আজিকালিতো প্ৰতিযোগিতাৰ নিচিনাই ন।
তেনেকুৱাই তাৰ পিছত নো আও প্ৰতিযোগিতাত তাত নোসোমালেই হ'ল আৰু। তুমি তাত যদি সোমাই গ'লা এবাৰ এবাৰ যদি কম্পিটিশ্যন সোমাই গ'লা প্ৰতিযোগিতাতো যদি তুমি অংশগ্ৰহণ কৰিলা।
উম।
ডেন তুমি আ', টাৰ্ম আছে ন এইটো যে নিগনি দৌৰ ৰেট ৰি ত সেইটোত সোমাই গল তুমি নিগনীয়া বনি যাবা আৰু তুমি জীৱন ঘৰ দৌৰি থাকিবা। এতিয়া লাইকলি অহ কলা যেনেকে বি এটো পাছ কৰি কিনে তুমি এম এ। সেইটো দিয়ে থাকিবা। যেন তোমাৰ মায়ে ক'ব তোমাৰ খুৰাৰ ল'ৰা আ', ছোৱালীজনী বা ল'ৰাটোৱে কিবা এটা বেলেগ চাকৰিত এপ্লাই কৰিছে তেন তোমাকৰ ধৰক। ক'ৰ্চ কৰিব তাৰপিছত এনেকৈ লাগি থাকিব আৰু।
সেইটোৱে-সেইটোৱে চবেইতো সেইটো কাৰণেই পঢ়ে ন।
পঢ়াটো চ অ' নহয় তোমাৰ। এডুকেশ্যনটো আচলতে মেইনলি আছিলে। অ' জ্ঞানৰ কাৰণে হয় নে নহয় কোৱা? অ' মেইন আছিলে বেজটো জ্ঞান কিন্তু আজিকালি মানুহবিলাকে মানে,
অহ আজিকে চাকৰি লাগে। পইচা লাগে সেইটো কাৰণে জ্ঞান পাওঁ নাপাওঁ কিন্তু চাকৰিটো পাবই লাগিব।
অ' সেই ছাকৰিটো কাৰণটো এই নিট পেপাৰ যে লিক হয় যে পেপাৰ বিলাক লিক হয়তো সেইকাৰণেই হয় ন।
হম-হম, কিন্তু চবেই সেইটো কাৰণে কৰি আছে যাতে পইচা কেইটা ঘৰৰ কামতে অহ।
কিন্তু মানে পইচাটোক নিজৰ মা দেউতা বনাই লব নালাগে কেতিয়াও।
হম-হম,
লাইক তোমাৰ পইচা নহলেতো পইচা কোল হয় না যদি জীৱনখন এখন গাড়ী হয় ত পইচাটো। তাৰ প্ৰেট্ৰল হয়, তোমালোক তোমাৰ মানে তুমি অ' যাবলৈ যে বিচাৰিছা বোলে ইয়াৰ পৰা অৰুণাচল। তেন তুমি পেট্ৰ'ল বিচাৰিছা একদম গোটেই। অহ জীৱ হেৰি উম পৃথিৱীখন ঘূৰা পেট্ৰল বিচাৰিছে হৈছে সেনেকেতো নচলি। অৰুণাচললৈকে যিমান পেট্ৰল লাগে সিমান ইনকাম কৰি লোৱা হৈ গল।
সেইটোৱে যিমান লাগে টিমানতটো কৰিলেই হ'ল। তাতকে অধিক নকৰিলে হয় ন।
কিন্তু মানুহৰ মানে আমি সেইতে অতকি যাও না আমি নাযাও আমাক কিমান লাগে।
অহ সেইটোয়ে আমি ইয়াত কি যাওঁ আমি নিজে নাজানো আমাৰ স্কোপ কি হয় বুজি পাইছা। পঢ়িব লাগে পঢ়ো আৰু।
আৰু তোমাৰ আচলতে এই যে পঢ়িব লাগে। বহুতো যে কৰ পা আহে জানা সমাজৰ পৰা অহ এতিয়া আমাক সৰুতেতো নকয় না পঢ়িব কিয় লাগে। বা চবে হুধে নম্বৰ কিমান পালে ইমান মাৰ্ক কিমান পালি?
সেইবিলাক নুখোধে তোমাক।
এইবিলাক কাৰ ত মানে কাৰ হেৰি ফৰক পৰে এনেকুৱা চ বিলাকত।
উম,
বাছ তোমাৰ টপ কৰিব লাগে ফাৰ্ষ্ট ডিভিজন কৰিব লাগে ছেকেণ্ড ডিভিজন কৰিব লাগে।
হম-হম,
সেইবলেগতে যে ইয়াত তুমি দেশৰ কাৰণে কি কৰিছা বা? পৃথিৱীখনৰ কাৰণে কি কৰিছা আ হেৰিত একো নাই।
নাই নাই।
এতিয়া তুমি চাবা না গোটেই মানে যিমান আমাৰ চাইণ্টিষ্ট আছে ইণ্ডিয়াৰ যোনটো চাইন্টিষ্ট। আৰু তোমাৰ আমেৰিকা হওঁক। ইংলেণ্ড হওক তেওঁলোক যদি পাৰ্থক্য আছে এতিয়া। আমাৰ ইণ্ডিয়া পৰা এষ্ট্ৰনট বুলিবলৈ তেনেকুৱা একো নায়েই।
মানে আমাৰ মানুহখিনিয়ে একো হেৰিে নকৰে এটা এষ্ট্ৰনট বনিবি কি কৰিবিনো। কিন্তু এষ্ট্ৰনড এটা জ জবৰ যোনটো আছে ন তাত পইচা এগল দিয়ে।
অ'।
কিন্তু তোমাৰ মানুহখিনি গমে নাপায় তেষ্টৰত বুলি কিবা এটা বস্তু আছে। লাইক ঠিক তেনেদৰে ইউটিউবাৰ এ ইউটিউবাৰটো ভালো আৰু কি আৰু।
হা আজিকালি ইউটিউবৰো তেনেকে হেৰি নাই।
অ', নহয় মাজত এটা কেছ চলিছিলে যোনে যোনে ধৰা ইঞ্জিনিয়াৰিং পাছ কৰি জব নাপালে। ত তাৰ এটা উটোপ চেনেল থাকি বয়। আকৌ ব্লগ চেনেলব লাক ব্লগ চেনেল লাক বা, বেয়া ভ কৰে মানিব লাগে যে আজিকালি কমিছে বোলা ভাল এইটো
কমিছে কমিছে এইটো।
আজিকালি তোমাৰ সেই এইটো ৰৈছে ন', এ আই চৰ্টছ বিলাক যে আহে যে।
অহ-অহ, সেইবিলাক চলিছে এতিয়া খুব চলি আছে সেয়া এনি টাইম মানে গুগলত ইনষ্টাগ্ৰামৰ ৰিলত। ফেচবুকত সেইবিলাকে চলি আছে।
তোমালোকে যে তোমাৰ ফাষ্ট ইয়েৰ যে এডমিশন লৈছিলা
হম।
অ', তেতিয়া সেই এ আই হেৰি বুলি কিবা চাবজেক্ট আছিল নেকি এ আইৰ ওপৰত।
নাই নাই তেনেকুৱা চাব্জেকট নাই বাৰু একো। এতিয়া নতুনকে উলিয়াব পাৰে বাৰু।
মানে মই মাহতে ছোৱালীক লগ পাইছিলো তাই মোক ক'লে যে এ আই বোলে কিবা হেৰি কৰিছে তাত কিন্তু একো বেছি একো নিশিকাই। বা ম মে উম বা মানে লিখা লিখা পঢ়া
অ'।
এতিয়া এ আই চ তুমি এ আই শিকিব হলে তোমাৰতো প্ৰেক্টিকেল নলেজ লাগিব না। তুমি যদি বোলে এ আই বোলে ভিডিঅ' দও কৰিব নাজানা ত তোমাক মানে ভিডিঅ'টোটো বেচিক হয় না ভিডিঅ' বনোৱাটো, ত' কোম্পানি ভান লাগে যদি তুমি বেছিক সেই ভিডিঅ বনোৱাটোৱে নাজানা তেনে তোমাৰ কোম্পানী তাই কিয় হায়াৰ কৰিব কোৱাচোন।
সেইটোৱে জানিব লাগিব সেইটো বিষয়ে নলেজ লাগিব ন' তেতিয়াহে হ'ব। ম তোমাৰ এনেইতো লৈ নলয়।
উম এনেটো নলয় এতিয়া উ গুগলৰ মই মানে জানা মতে দেই আইকে তুম এপ্লাই কৰিব পোৱা নাই আৰু মই ইমান কাবিলো নহয় চাগ গুগলত এপলাই কৰিব। ত তাত বোলে তোমাৰ তাৰ মাক্স ইমান মেটাৰ নকৰে।
আহ।
তুমি মানে কি কৰি আছা না সেই একদম পুৰা প্ৰেক্টিকেল নলেজ।
অ',
আৰু পৃথিৱীৰ চবতকে ডাঙৰ-ডাঙৰ কোম্পানী খিনি তোমাৰ এই ইউৰোপৰ পৰা আহা ইউৰোপৰ তোমাৰ তোমাৰ এডুকেশ্বন চিষ্টেম টো কপ্লেটলি ডিফাৰেণ্ট হয়।
উম,
তাতো মই প্ৰেক্টিকেলৰ ওপৰত বহুত মানে গুৰুত্ব দিয়ে এতিয়া উম, উদাহৰণস্বৰূপে ধ ধৰিব খোজা অ', দেন আাৰ ইয়াত যোনখিনি প্ৰেক্টিকেল দি তমি জ'গ্ৰাফি লৈছিলা।
জ'গ্ৰাফী মই নাই লোৱা বাৰু।
জিঅ'গ্ৰাফি হওঁক বা পলিটিকেল প্ৰেকটিকেল
উম পলিটিকেলটো দিয়ে।
মাৰ এনেকুৱা হয় যে গ্ৰুপ এটা বনাই দিয়ে যোনে যি কৰা কৰি থাক আৰু। এতিয়া ধৰা চাৰিজন চাৰিজনৰ বিভা আছে
অ'
চাৰিদিনৰ বিতৰট আছে, ত' দুজনে কৰিব দুজনে বাছ। কিবা এটা পইচা এটা দি দিব দেন সেই দুজনে কৰি দিব।
অঁহ।
চব তেনেকুৱা, বছ প্ৰেক্টিকেল টো চাবমিট কৰিব পাৰিলে হৈ যায়, নম্বৰটো পাইযাবা কিন্তু, কিন্তু তোমাৰ ইউৰোপৰ ফালে লাইক, প্ৰেক্টিকেলি তোমাৰ হেৰি কৰিব লাগিব। তোমাৰ সতে পোৰা, চাবমিট কৰিব, এনেকুৱা টাইপৰ এতিয়া মানে তাত স্কুলখন পঢ়িলা ন। ত' তুমি কোৱালিফাই হৈ যাবা যে, তুমি কিবা এটা হ'লে কিবা এটা কৰিব পাৰিবা এ।
তুমি আছিলা মানে কি গ্ৰুপটোত।
নাই, মই তোমাৰ লগৰবিলাক আছিলে। মই তোমাৰ এনেকে। আৰু প্ৰেক্টিকেল ইমান হেৰি নাই হোৱা। মই নিজেই কৰো হলেও কৰিকিনে, কৰিপিনে কিন্তু আজিলৈকে মই একো লাভ দেখা নাপালো কৰিপিনে।
অ, একো মানে হেৰি নাই।
অ মানে মই একো মানে একোৱেই নাপালো, লাইক মোৰ নম্বৰটো বাহিৰে একোৱে মানে নাপালোৱেই আজিলৈকে।
উম।
এতিয়া ধৰা মই দোকান এখন গলো হা গৈ পিনে, মই কলো আহ মোক আটা এক কেজি লাগে। তোমাক পইচাটো দিব সময়ত, মই তোমাৰ স্কুলত প্ৰেক্টিকেল কৰিছিলো। যদি মই নাই কওঁ মোক দিব জানো কিবা এটা।
সেইটোৱে নিদিব নিদিব। মানে কৰিছো কিবা এটা পাইছো কিবা এটা।
উম ত' সেইটোয়ে মানে মেইন কথা যে কিবা এটা তুমি যদি পঢ়িছা তাৰ বিনিময়ত কিবা এটা কিবা এটা পাব লাগিব ন, এনেই এনেই গাধৰ নিচি, কামটো গাধও কৰে। আমিতো গাধ নহয় ন'।
নহয় নহয়।
সেইটোৱে কথ থা, মানে মোৰ এনেকুৱা লাগে যে তুমি কিবা এটা যদি শিকিছা। ত' তাৰ কিবা এটা আউটপুট ওলাব লাগিব।
অ' তাকে কিবা এটাতো কৰিবই লাগিব।
উম, সেইটোয়ে নহ, এতিয়া তোমাৰ স্কুলত তুমি যিমান পঢ়িবা তাৰ বিনিময়ত বাৰু তুমি যোগ বিয়োগ খিনি পাৰি গলা সেইখিনি বাৰু কামত আহিব। বাকী কি?
উম, বাকী বাকী যিমান পঢ়ি যাবা। বা বাকী যিমান ওপৰ খাপলৈ পঢ়ি যাবা, তিমানখিনি জ্ঞান পাই পাই গৈ থাকিবা।
সেইটো, এতিয়া কোৱা সেই জ্ঞান খিনিটো মই কৰিম।
উম।
একচেপট তোমাৰ চাইন্সৰ বাদ দিয়া, চাইন্সৰো কাম আহি যায়। আৰু এই এল এল বি, চেল এল বি আৰু এইবিলাক। বেলেগ হয় আৰ্টছ ষ্ট্ৰেমৰে। কিন্তু তোমাৰ বাকীখিনি কি কৰিবা? এতিয়া তুমিটো ক্লাছ টেনটো চাই ক্লাছ তেনত আছিল ন, চাইন্স থিটা, কোচ থিটা এইবিলাক। ত' এতিয়া মই দোকানখন গৈ পিনে মই এনেকে কম নেকি অ' মই আটা এক কেজি কিনিলো চাউল এক কেজি কিনিলো। চাইন্স থিটা প্লাছ কোচ থিটা, কিমান ডিগ্ৰী নাইনটি ডিগ্ৰী ওলালে।
আপুনি নাইনটি ডিগ্ৰীটো ৰাখি থৈ দিয়ক।
হে-হে, সেইটোৱে আৰু হ'ব দিয়া শুনক পিছে-পিছে পিছত কল কৰি আছোঁ দিয়া।
অকে দিয়া ফোন কৰিবা।
ফোন কৰি ভাল লাগিলে।
অ' বাৰু দিয়া।